হেল্ল', আহ কি খবৰ পিছে। অ আছো দিয়া মইভালে এই কি কৰি আছা পিছে তুমি এতিয়া।
এ একো নাই ৰবাই নাই ৰিল চাইছো তুমি কি কৰি আছা।
অ মই এনেই ডিউটিত আছো ৰবা।
অ আচ্ছা আচ্ছা বাকী খবৰ পাতি ভালে আছে ন,
অ আছো বাৰু
অ ঘৰৰ চবেই ভালে আছে।
অ আছে আছে তোমালোকৰ।
অ চবে ভালে আছে।
অ এতিয়া কতো ওলাই যোৱা নাই নেকি।
অ ওলাই মানে আজি যাম বুলি ভাবিছো ৰবা গধুলিইফালে একেইদিনতো মানে পানী হোৱাৰ, সোৱাৰ কাৰণে যোৱাই নাই ক'তো আজি যাম চাগে ওলাই কিনে অলপ, তুমি এইকেইদিন কি কৰি আছিলা।
এইদিনতো মানে বৰষুণৰ কাৰানে কতো যোৱাই নাই। আজি যাম বুলি ভাবিছিলো এইফালে অ,
অ ময়ো মানে যাম বুলি, ভাবিলে কি হ'ল মানে ইণ্টাৰ্ণশ্বিপ আছে ন। ইণ্টাৰ্ণশ্বিপ কৰি আছো সেইকাৰণে যাবই পৰা নাই কতো।
অ মানে এই ৰ'দৰ কাৰণে মই কেইদিন কতো ওলাই যোৱা নাই
অ আচ্ছা আচ্ছা অ
এইফালে বৰষুণ আজি ৰ'দ আজি যাম বুলি ভাবিছিলো এই হঠাৎ এই এনেকে ৰ'দ টো আহিলে
অ' মইয়ো মানে যাম বুলি ভবাতে ল'বা ইণ্টাৰ্ণশ্বিপ থকাৰ কাৰণে যে কলেজলৈ যাওঁ সেইকাৰণে শ্বিপ কৰিবৰ কাৰণে আহো সাতটা আঠ ন বজাত তেতিয়া ক'তনো যোৱা হ'ব। আৰু কৰিবই লাগিব ন ইণ্টাৰ্ণশ্বিপ নহ'লে চাৰ্টিফিকেটখন নাপাম।
অ ইণ্টাৰ্ণশ্বিপ ক'ত কৰিছা তুমি?
এ, আমাৰ কলেজতে কৰি আছো। তুমি কৰি আছা কি নাই নাই? তোমাৰ হৈ কৰি ইণ্টাৰ্ণশ্বিপ কৰা।
মোৰ ইণ্টাৰ্ণশ্বিপ হৈ গ'ল।
অ' আচ্ছা আচ্ছা কিহৰ ওপৰত কৰিছিলা তুমি?
মই প্ৰেছত কৰিছিলোঁ। গভাৰ্ণমেণ্ট প্ৰেছ।
আচ্ছা অ কে মোৰ এইটো অফ অফিচ মেনেজমেন্টৰ ওপৰতে আছে বত- থিয়ৰী শিকাইছিলো প্ৰেক্টিকেললৈ যোৱাই নাই তাই ওপৰতে হেৰি কৰি আছোঁ। মানে এইটো মানে চৰকাৰে ভালে কৰিছে ন ইণ্টাৰ্ণশ্বিপটো দি পালে। আমি নতুন স্কিল শিকিব পাঢ়ি আছো এতিয়া, মানে আমাৰ কমিউনিকেশ্যন স্কিলছো বাঢ়ি আছে ইয়াতে।
অ' এই নতুন নতুন বস্তুবোৰ শিকিব পাৰি মানে কেনেকে কৰে কেনেকে হেৰি কৰে
সেইটোৱে। আৰু লগতে মানে ইণ্টাৰ্নশ্বিপৰ ফলত আমি যদি ফিউচাৰত জব কৰো ন, তাতে আমাৰ মানে যোনটো সেই তাকে প্ৰেয়াৰটো বাঢ়ি যায়। বিকজ, মানুহে যোনবোৰ ইচ্ছা বোৰে ভাবে মানে বিচাৰে অলপমান এক্সপিৰিয়েঞ্চ হ'ব মোৰ ইণ্টাৰ্ণশ্বিপ কৰো কৰ'বাত। তেনেকে বেছিকে ইম্পৰ্টেন্ট দিয়ে। ত' ভালে মানে কৰিছে ইণ্টাৰ্ণশ্বিপটো দি পেলাই।
সেইয়াই।
উম'
ত পিছে ইণ্টাৰ্ণশ্বিপত পৰীক্ষা দিছে নেকি, তোমালোকক?
অ পৰীক্ষা। একজাম এতিয়ালৈকে হোৱা নাই। নাই নাই ৰবা ইণ্টাৰ্ণশ্বিপ শেষেই হোৱা নাই নহয়। অ টাইমিং টো থাকেই সেইটো শেষ হ'ব আৰু কেইদিন পিছত। তাৰপিছত আমাৰ লাষ্টত একজাম আছে তাৰপিছত ভাইবাও হ'ব বুলে কিবা। তেতিয়া দিয়াৰ পিছত চাৰ্টিফিকেটো অ তেনেকুৱা, তোমাৰ হৈ গ'ল নেকি একজাম ইন্টাৰ্ণশ্বিপৰ।
অ' আমাৰতো হৈ গ'ল ইণ্টাৰ্ণশ্বিপ বুলি
আৰু কি মানে অ' সেই পালা চাৰ্টিফিকেট পালা ইণ্টাৰ্ণশ্বিপৰ। অ' আচ্ছা ভালে।
অ' ধৰা তোমালোকৰ সেই ইণ্টাৰ্ণশ্বিপত পইচা লৈছে নেকি?
অ' পইচাটো লবই কাৰণ জানাই ন বাহিৰৰ পৰা মানুহ আহি পেলাই শিকাই আছে যে আমাক। অফিচ মেনেজমেণ্ট তেনেকে সেইকাৰণে বেছিকে লোৱা নাই। হ'লেও অলপমানকে লৈ আছে পইছা। এবাৰেই দিব লাগে। তোমালোকৰ কি ফ্ৰীত শিকাই আছে নেকি?
হুউ
তোমালোকৰ ফ্ৰীত শিকাই আছে ইন্টাৰ্ণশ্বিপ
অ' আমাৰ ফ্ৰীতে মানে অ পইচা লোৱা নাই বাৰু আমাৰ পৰা।
অ আত্চ্ছা আত্চ্ছা ভালেই দে মোৰ লগৰ কিছুমান, হয় কোৱাচোন?
আৰু কিছুমানত টো নিশ্চয় ত্ৰিছটামানক বোলে পইচা দিছেও বোলে।
অ আত্চ্ছা।
মে বি সেইটো ইন্টাৰ্ণশ্বিপ ফিল লৈ পেলাই হয় কিন্তু কিহৰ ওপৰত বা কৰি আছে।
অ সেইয়াই।
উ মোৰ লগৰ কিছুমানে যে আকৌ অফিচত মানে কৰি আছে ইণ্টাৰ্ণশ্বিপ য'ত য'ত কিছুমানে জব। কৰে ন, ধৰি ল কাষ্টমাৰ চাৰ্ভিচ নলে অফিচ বেংক অফিচত তাতো সিহঁতে ইন্টাৰ্ণশ্বিপ কৰিব পাৰে ন? সিহঁতৰ ভাল হৈছে মানে পইচাও দিব নালাগে, এক্সপিৰিয়েঞ্চো সেটো
অ সেটো ভাল কিন্তু।
উম, একজামো ইজিলি ক্ৰেক কৰিব পাৰিব, কাৰণ এইটো কৰি অহা কাম হয়। ত ইমান টাফ নহ'ব সিহঁতৰ কাৰণেও। আৰু তুমি ইণ্টাৰ্ণশ্বিপত এতিয়া মানে কি কি শিকাই আছ, তোমালোকক কি কি শিকালে?
আমাৰ ধৰা ফ্ৰেছৰ মানে প্ৰেছ আছিল তন ত প্ৰেছৰ মেচিনবোৰ কেনেকে কাম কৰে বা কিতাপৰ বাইডিং কেনেকে কৰে, মেচিনবোৰৰ বাৰ মেচিনবোৰৰ বিষয়ে শিকালে। মেচিনবোৰত কালাৰবোৰ কেনেকে দিয়া হয়। বা মেচিনবোৰত কিমান জন মানুহ লাগে। বা মেচিনবোৰ ধৰা কেনেকে চলাই বা আৰু ধৰা। মানে গভৰ্ণমেন্ট আছিল তোন মানে গভৰ্মমেন্টৰ যিবোৰ গভৰ্ণমেণ্ট ৰিলেটেড টিবোৰ মানে ধৰা আ ধৰা চি এ মৰ তোমাৰ আ। টো প্ৰস্তাৱনা যিবোৰ থাকে মানে সেইবোৰ প্ৰিণ্ট ছিণ্ট চব সিহঁতে কৰে তোন। মানে এইটো প্ৰচেছটো দেখালে সিহঁতে।
অ মানে বহুত খিনি শিকি আছা, নতুন বস্তু ভালে। আত্চ্ছা আত্চ্ছা আমাৰো তেনেকে মানে অ ভালকে মানে অ- ফিচ মেনেজমেণ্টন অফিচৰ ৰিলেটেডেই হয়, অফিচ ৰুলছ, ক্লায়েণ্টৰ লগত মানে কেনে কথা পাতিব লাগে, প্ৰেজেণ্টেচন দিয়া বা প্ৰফেচনেল বিহেভিয়াৰ কেনেকে মানে কৰিব, সেইবোৰে শিকাই আছে এতিয়া আৰু।
উম।
সেটো মানে ইণ্টাৰ্ণশ্বিপটো পইচা দিছোঁ যদি ভাল ভাল স্কিলছ শিকি আছো তাৰে পৰা। চাৰ্টিফিকেটো দিব ত মানে ভৱিষ্যতলে কামত আহিব আৰু সেইটো।
মানে হোটেল মেনেজমেণ্টৰ ওপৰত শিকাইছে ন?
নাই নাই অফিচ মেনেজমেণ্ট।
অফিচ মেনেজমেণ্ট।
হয়।
ঠিকে আছে মানে অফিচ মেনেজমেণ্ট আজি কালি বহুতত লাগেও।
অ মানে যোন মানে কৰ্পৰেট চাইড কৰে ন এম বি এ কৰে বা তেনেকে ইকনমিক্স পঢ়ি পেলাই কৰ তোমালোকে জানা কমাৰ্চৰ কাৰণে ভাল হয় আৰু কমাৰ্চ চাইডত।
অ কিমান ভাল সেইটা।
তাতে অলপমান মে বি সেয়ে শিকাব এক্স- চেল ৰুল কিবা-কিবি শিকাব আৰু তেনেকে প্ৰেক্টিকেল, কম্পিউটাৰ।
উম।
এতিয়া ষ্টাৰ্ট হৈছেহে কেইদিনমান হ'ল।
মানে, কেইদিন হ'ল এতিয়ালৈ তোমালোকৰ?
উম, হ'ল ৰ'বা দহ দিন মান তেনেকে হ'ল। বাকী আছে বহুত কেইদিন আৰু বিশ দিন মান। তাৰ পিছত এক্জাম হব, তাৰপিছত ভাইবা দি পিনে চাৰ্টিফিকেটটো এতিয়া নিদিয়ে চাগে ন?
আৰু ছিক্স মান্থ পিছত দিয়ে বুলি শুনিছোঁ মই চিনিয়ৰৰ পৰা।
আ চাৰ্টিফিকেট ধৰা, তোমাৰ যেতিয়া ইণ্টাৰ্ণশিপ কমপ্লিট হ'ব, তেতিয়া তোমালোকক দি দিব সিহঁতে।
অ', আচ্ছা, আচ্ছা আৰু মানে আজিকালি চৰকাৰে বুলি কৈছে, ইণ্টাৰ্নশিপটো নকৰিলে ডিগ্ৰী চাৰ্টিফিকেট নাপাব বোলে কোনো।
অ', নাপায় মানে এইটো নতুনকে আহিলটো।
অ', অ', ভালে হ'লেও মানে অ', ইণ্টাৰনশ্বিপৰ কাৰণে এতিয়া আমাৰ চা মাৰ ভেকেচনটো উঠি গল ন! এতিয়া চামাৰ ইণ্টাৰ্ণ কি হৈ গ'ল মানে তাতে কলেজ যাবই লগা হৈ আছে
উম
উ এনেই তুমি ক'ৰবাত মানে জব কৰি পাইছা নে ফাৰ্ষ ই ত ইণ্টানশ্বিপ কৰি আছা
অ মোৰ ইণ্টাৰ্ণশ্বিপ হল বাৰু এতিয়া মই জব কৰিছোঁ ইয়াতে
অ আচ্ছা আচ্ছাে
অ
আৰু তোমাৰ লগৰবোৰো হৈ গ'ল চবৰ ইণ্টাৰ্নশ্বিপ নে্
অ আমাৰ হৈ গল আমাৰ ডিগ্ৰীও কমপ্লিট হ'ল
অ আচ্ছা শেষ কৰি গ'ল নেকি তোমালোকৰ দিনৰে
অ আমাৰ ছিক ছেএম কম্প্লিট
অ ভালে আৰু নকৰা এইবাৰ মোৰ আৰু এবছৰ আছে এবছৰ দুবছৰ আছিল ফৰ্থ ইয়াৰ কৰো দুবছৰ মান আছে অ নহয় এইবাৰ পাম মই ফ'ৰ্চেম হয় আমি ফ'ৰ্চে ম এক্সাম দিলোঁ হয় তুমি কি আৰু এবছৰ নকৰা
এবছৰ মানে আমাৰ মেনডেটৰী বুলি নহয়ে মানে মেনডেৰী বুলি কোৱা নাই চ' মানে এনেকও নকৰিম বুলি ভাবিছো কাৰণ একবছৰ আৰু এনে এনে সি কৰাকে ৱেষ্ট কৰাকে
অ অ সেইটোতো মেনডিটি এই মেণ্টেলি নহয় মানে যোনে কৰে আৰু এম এ ইনি যাৰ মাষ্টাৰ কৰিব ইচ্ছা আছে সিহঁতৰ কাৰণে ভাল হয় মই ভাবিছো থাৰ্ড ইয়াৰে কৰিম আমাৰ কলেজত বেলেগ কলে চাও কি কৰো নহলে জবৰ এ হে কৰিম আৰু এবছৰ পিছত
তোমালোকৰ সেইটো মেনডেটৰী হব পাৰে সেইটো
আচ্ছা ফ'ৰ ইয়াৰ তটো মেনে কি কৰি দিব পাৰে
অ মানে আমাৰ মেনডেটেৰি আছিল কিন্তু তোমালোকৰ হয়তো কৰিব পাৰে সিটো
উ আচছা আচছা কিবা আজিকালিটো বহুত মানে নি এ কৰি আছে
অ', বহুত চিন হৈছে।
উ, হ'লেও মানে এইটো মেনেটেৰী তোমাৰ নিজৰ ষ্টুডেণ্টৰ চইচ থাকিব লাগিছিলে ন। জোনে কৰে আৰু। ইণ্টাৰ্নশিপটো পৰা বুজা যায়, মানে ভাল হয় ফিউচাৰৰ কাৰণে, কিছুমানে আকৌ বি এৰ পিছত এম বি এও কৰিব বিচাৰিব ন! আকৌ যদি চাৰি বছৰ কৰে কিনো কামত আহিব। এনে এন এবছৰ যাব। মা তাৰ ডিগ্ৰীটো এমত নকৰে কিছু মানে চবে।
নকৰে, মানে এনে এনে বছৰতটো গুচি গ'লে তোমাৰ সময়খিনিয়ো গ'ল।
তাকে চাওঁ আৰু কি হয়। নে নে ইণ্টাৰ্নশ্বিপটো ভালে আছে, এইটো কৰাই আছে ন আমাৰ। ফিউচাৰৰো ভাল হ'ব। জব পোৱাত সহজ হব, চাৰ্টিফিকেটটো দিয়াৰ লগে লগে।
সেয়াই।
আৰু আমাৰ জোনটোৰ পৰা মানে ইণ্টাৰ্ণশ্বিপ কৰাই আছে ন, সেইটোৰ মানে নিজৰ সিহঁতৰ অফিচত তেনেকে আছে জব পাই যে বহুতে।
অ', মানে সিহঁতৰ নিজৰ তাত কৰিব লাগিব আৰু।
মানে নিজৰ তাত কি জোন ভাল চেলেক্ট হয় মানে টপ জোনবোৰ আছে। সিহঁতে লৈ লব মে বি। অ', শুনিছো তেনেকোৱা। হয়, কম্পেনীও হয় তেনেকে, মানে আহিছে আৰু শিকাবৰ কাৰণে। কলেজে কলেজে শিকায় ন, কিছুমানে যাব নোৱাৰে চব জাগাত লয়।
উ।
সেয়া। আৰু এটা আহিছিলে, মানে তাতে যাই কেনে কৰিব লাগে। ত' চবে কৈছে নাই, যোনটো কলেজত আহিব অফিচ মেনেজমেন্ট সেইটোৱে কৰিব বোলে। ত' সেইটোকে কৰি আছো মুঠতে।
এনে যাই পেলাই কৰাটোত পইচা দিব লাগিলে নে ফ্ৰীতে কৰালে লয়?
নাই, তাতে মানে প পইচাও অলপ কম লাগিছিলে। ক কলেজ যোৱাতকে, কিন্তু এইটো বহুত দূৰত হৈ যায় চবৰে ত' সেইটো কোনো প্ৰেফাৰ কৰা নাই, কলেজৰতোৱে প্ৰেফাৰ কৰিছে চবে।
সেইটো সহজ হয় কাৰণ কলেজত আহি কৰিবই যিহেতু।
উম তাকে। অ', দিয়া বাৰু ঠিকে আছে, মই মানে মোক মাই মাতি আছে। মই পিছত আকৌ কল কৰিম তোমাক। অকে, তুমিও কামত আছা, মে বি বিজী আছা তুমিও।
অ', নাই নাই এইখিনি টাইম ফ্ৰী আছো বাৰু কিন্তু অলপ আগতে মানে মানে মানুহ আহিছেছোন, ত' অলপ মানে সেই আছিলো
অকে, অ', অ'ঠিক আছে দিয়া, বা বাই।
অ', হয়।